দয়া কৰিলে
তেল আছিল।
মই জাষ্ট বাতৰ মাৰি আছিলো আৰু মানে, কৰিব কাৰণে।
উম, ইমান দেৰি।
উ মই বোলো চুলিতো বান্ধি লওঁ, তাৰ পিছত কৰোঁ।
এ, মই তাকে ভাবি আছোঁ মই ধৈৰ্য ইফালে, ধৈয্যতটো নাই না মোৰ।
উ, সেইদিন যে মই ৰখি আছিলো কিমান ধৈৰ্য ধৰি, ধৰি, তই ভাত খাই আছোঁ ভাত খাই আছোঁ।
হি! হি! হি! হি! আৰু ভালকে ক'। অলপ ভালকে ক, ইয়াতে।
ইমান গৰম হৈছে, উম, কি? কি?
এনকে নাযাবি
নাই যোৱা, মোৰ ওচৰতে আছে মোবাইলটো।
মইতো ইয়াতে ক'ব নোৱাৰো না, নৰ্মেল কম দে।
দেখোন নামটো নলবি ক?
উ তই সেনকে কলে বুজিয়ে নাপাবি।
ক না চেষ্টা কৰিম দে, ক।
উমহম! নাই তাইটো অলপ উম তাই, নহয়! নহয়! নহয়! এই যে আমাৰ এজনে, একদম মস্ত দূৰত গ'ল যে।
অ' তাই, তাই, অ'!
আমাৰ কলেজৰ পৰা।
হা। হা।
বহুত ডাঙৰ কেছ মানে।
কি ক
ভাবিব নোৱাৰা মাৰা মাৰি নহয়। হয়। মানে বাপেকৰ
কি কেছ মানে এনে থুলমূুলকে ক ন
উ সেইটো কব নোৱাৰো সেইটোৱেই ত মেইন ৱৰ্ড আছিল
মানে কাৰোবাক মানে লিংলাং চিংলাং
নহয়। মানে লাগাত ছি বেছি বেয়া
ম চৰকাৰে পইচা খাই কিনে পলাইছে নেকি।
অলপ সেনেকাইে কিন্তু কেচটোত মানে বহুত বেয়া আছে।
পইচা লৈ কিনে পইচা দিয়া নাই অ নেচাগে কিবা কাম কৰিছে নেকি কিবা।
মই কতো ভাবিবই নোৱাৰা মই ভাবিবই নোৱাৰা এইটো বস্তুতটো।
বাপা অই সেই তোৰ বাৰ্থডে তোক কোনে ক'লে
অ
কোনে কলে অ আচ্ছা পেছা বাপেকৰ সেইকাৰণে এচ এচ হয় সেই এতিয়া তাইৰ জীৱনতটো সং গলে নে নাই এনেনে তাইক ইমান দূৰত লৈ গ'ল হয় নে ইমান ইমান ভাল জাগাত গ ঘৰ চৰ আছিলিলে হয় নে নাই।
এ তই তই ভাবয়ে ঠিক সেইকাৰণেতো তাই ইয়াৰ পৰা তাত গ'ল নহলে নগলে হয়
লাজতে আৰু লাজ চাব নাই ইয়াৰে মানুহ কি কব।
উম সেইকাৰণেতো আৰু সেইকাৰণেতো ইহঁতৰ তাইৰ লগৰ কেইটা বেলেগত থৈ কেনে এই অকলেই আমাৰ লগত এৰি গৈছে
অ সিহঁতে মানে জানেই
তোৰ কথা জানিবয়ে ইহঁতিৰে এইকেইটা লগৰকেইটা
অ হয়
উম শুনিলে এইটোতো পাগল হৈ যাব। শুননা।
হ'ব দে। এ এইবোৰ চব্জিবোৰ মানে থৈ আছো ৰ ফ্ৰিজত এনেই আৰু ঘৰতো ঠিক।
উম। বাকী কি কৰিলি আজি গোটেই দিনটো।
সে আৰু তাতে ৰাতিপুৱা নগলো শুই আছিলো খালো অলপমান অঁ এনে সেনকে গল কিবা কিবি কৰোতে
অঁ ঠিকে ঠিকে আছে এতিয়া কিবা খালি।
হা মোৰ ফেভৰেট
চাহ
ন পাগলা হৈছা নেকি ভাব কি খাই ভাল পাওঁ মই
মাংস ভাত
ধেত
কি খাই ভাল পাওঁ আৰু তই
আমাৰ জাতিৰ মানুহে কি খায় বগা, বগা, বগা, বগা, গ'ল গ'ল
গ'ল। বগা গ'লটো নহয় মই যোনটো ভাবি আছোঁ
গুল নহয় বগা হয় হাঁ ভিতৰত মাংস থাকে ভিতৰত মাংস থাকে।
ক থাকে হে সেনেকে কি বস্তু
তোৰ মাথাটো গৈছে যা এ এনেকে চচ চচি দি খাই তাৰ পিছত সেই দিয়ে চ নিদিহাই
গুল নহয় ভিতৰত যে একো নাথাকে সাধু হেন টাইপৰ
পাগল নেকি ভিতৰত মাংস থাকে তাত পিয়াজ থাকে কে তাৰপিছত সেই থাকে নহয় সেই মই এ তেলীয়া বস্তু নহয় গৰম ভাপত দিয়ে বনাই ভাপত বনাই
অ বাস
আৰে এম ডি ষ্টাৰ্ট হয় এম ডি মদি
ৰাম নহয়
আৰে তোক যে সেইদিন যে খুৱাইছিলে যে আন্টি তোৰ তাত তাই টিউচনৰ পৰা আহোতে
অ গম পাইছো অ মম
অ
অ এ ঘৰত বেনাইছো মই তাকে ভাবি আছো ঘৰত। কিনো বনাই আছ তই?
ঘৰত বনোৱা নাই অ মই খাই অ বনাব যা ইমান টাইম লাগে।
ম ঘৰত খাই আছ আৰু সেইকাৰণেতো মই ভাব পাই ন বাহিৰৰ পৰা খাই আছা হলেও গম পালো হয় যে ম'ম খাই আহ আহিছা
পাৰতে খাওঁ মই
উম হ বাপৰে আহ
এ ম দে
কি ক অ অ অ
এ', প্ৰথম আইলি পৰীক্ষা হে। প্ৰথম আদি পৰীক্ষা হে
অ',
উম', বাকী একো নাই। উম', বেছি মাৰ্কসৰ নহয়। অলপ আৰু পঞ্চাশৰ আধা ব
অ', গম পাইছো দে।
উম',
মেকুৰীটো আছে নে নাই?
উম ', আছে স খিনি খিনি আমাৰ ইটো চৰাই আছে না ভাতটো চৰাই।
অ', তোৰ ঘৰতোৰ ঘৰত
সেই তাক ভসাই থাকে মদ দে মই তাক ভ খাই থাকো।
ভাটৌ আছে নেকি? ভালেই ৰে কথা কয়নে?
ইমান নকয় এ ', আটাহে পাৰে কে- কে - কে বুলি কে',
হে - হে - হে - হে
হম ', ভয় হাল দি তাকৌ ভয়তে সেই আটা বাৰ আছে ই জকাই আছে, ওষধ ওচৰ মুখ খন দি থৈ থৈছে ই আৰু ভয় খাই।
উম',
হহ ', সেইয়া
কিবা, টিং-টিং মাত ওলাইছে কিহৰ?
ফোনৰ ন'টিফিকেশ্যন ই দি আছে মেছেজ
কওঁতে, অলপমান ব্যস্ত হৈ আছো।
উম, কৰিছো মই।
কি হ'ব এতিয়া?
হা
ইহঁতৰ কি হব ইহঁত দুটাৰ?
এ ইহঁতৰ দুটা মই একো নকওঁ আৰু এই যি হয় হৈ থাকব, মই একো নালাগা হৈছো। মই বেছি লাগিলে, হা, অ একেইদিন ঠিকেই আছে, অ তাই ঠিকে আছে, মই তাই সেই নাই
ইমান ধৰিব পৰা নাই ন
ওহোঁ-ওহোঁ, ঠিকে আছে এতিয়া।
বেছি মানে কথা নকয় নেকি? মানে সেই তাই
কথা পাতি আছে, ইমানদিনে
কি, কি ভাবছে বা?
কি?
তাই বা কি ভাবিছে তাইহে জানে?
উম, তাই সেইটো আৰু সদায় দৰে থাকে তাই মানুহটো
অলপমান মুখত অকণ ধেৰ থাকিব লাগে।
কি?
কথা কওঁতে বোলো, ভাবি চিন্তি কব লাগে ন।
উম, সেইটোয়ে, পিছতে বেয়া হৈ যায়, তাই পস্তাইছে সেইকাৰণে
উম তোৰ তো যদি নিজৰ যদি ভুলটো আৰু যদি, পিছত নকৰে
হুম।
উম
নকৰে দিছোন এ নাই কিন্তু এই যিখিনিয়ে কৈছে লাছে বেছিয়ে কৰক না তাৰ কাৰণে বেয়া হৈছে।
অ ইয়াৰ পিছত মইও তোক কৰিম হা
অহ হব দে
উম। উম। কেনে?
উম তিত উম।
আজি মই তাইক দেখিছোঁ ৰ এই যে এই বেয়া পাও যে আমি।
তইতো বহুতকে
বি বি হেই পাগল নেকি, বি বি?
অ গম পাইছো অ তাইৰ কি হ'ল আজি অ স্কুল স্কুলৰ পৰাহতে
নহয় মই তাতে গৈছিলো ৰাবিলিউ যে গৈছিলো।
উম
তেতিয়া মানে দেখি দেখি কিনে এনেকে দেখি কিনে এনে আৰু এনেকে মানে নাম মাতো নামাতো কেনেকে এবাৰ হাতখন হৈ দিছে আৰু বাহিৰ দিছে।
অ মানে অকল আশাৰ ইংগিত এয়া হাই বাই কৰিছা আৰু হৈ গেল
দুৰত আছে ন মানে মই মানে তাই সেনেকে গৈ আছিল তাক মই এনেকে গৈছিলো সেইকাৰণে
উম গম পাইছো আৰু, তাই আৰু মাতব
তাতছে মানে, একদম মানে মাতিব লাগে সেনেকা টাইপ
উম বুজিছো। কাম নাই।
উম
উম, থক দেখাবা আহে।
হয় দে।
খঙেই উঠি আহে ধেই হ, বাকী?
উম।
কিবা বিয়া-চিয়া খাবা গেছা না? মই কিবা মস্ত বিয়া-চিয়া খাবা মন যাই আছে। সিজনো নহয় না ইফালে
অ
তাকেইতো
মহা পাগলা এই হব
কিন্তুহ'লেও মোৰ কিবা বস্তু খাব মন যাই আছে খানা সানা
উম
এইফালে আৰু এইটো
ঘৰতে হা
উম ডালি ভাত,
ইচ
হ
দে কাট কাট
হৈছে নেকি দে
উম
উ
মই কৰি আছো ৰহ